হেল্ল' হয় শুনিছা হয় কি খবৰ?
উম ভাল তোমাৰ
মোৰো ভাল এতিয়া ক'ত ঘৰত আছ না বাহিৰত আছ?
উম ঘৰতে আছে বা
ঘৰতে আছা নেকি?
উম
মই দোকানত আহিলো মাত্ৰ
অ কল কৰিছিলো এই সেই কৰি নহল নহয় হেৰি নহয় চাগে
মানে
নহ'ল চাগৈ ফাৰ্ষ্ট টাইম কৰিলোঁ চাগৈ ন
মই তোমাক সেইদিন কৈছিলো না সেইবিলাক ডিচকাছ কৰিব নালাগে।
অ অ নালাগে নেকি অ ঠিক আছে বাৰু।
তোমাক সেইদিন মানে বুজালো ভালকে এইটো মানে এইবিলাক কথা এইবিলাক মানে এইটো ৰেষ্টিকেট হয় একদম ঠিক আছে বাকী পিছে তুমি যি ইচ্ছা কৰি থাকা।
অ অ অ ঠিক আছে বাৰু। - উম হুম
কামাখ্যা মন্দিৰ খোলি গেলে ইয়াতে
উম উম পুলি গ'ল তুমি নগলা চাগে ন
কি ক'লা
বলো মন্দিৰত নগলা চাগে
মই গৈছো যোৱা কালি গৈছিলো পুৰা ভিৰ কিন্ত আকৌ ঘূৰি আহি গল যোৱাই সোমাব যোৱা নাই
অ কেইতামানত গৈছিলা
ৰাতি দুটাত
ৰাতি
হয়
ৰাতি মানুহ নাছিল
হয় নাম মানুহ আছিলে
অ সিদিনাখানে চাগে তোমাৰ চাৰি নাই নাই তোমাৰ চাগে পৰ মানে গ'ল নেকি পৰহি নে তাৰ আগৰ দিনা গ'লো চাগে বহুত ভিৰ
অ ভি-ভি- ভিৰ থাকিবই
উম বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে
চব বাহিৰৰ বাহিৰৰ পৰা মানুহ আহে বিদেশ বিদেশ বিদেশৰ পৰা মানুহ আহে।
উম যায় এনে ভাল লাগে কিন্তু এইবাৰ উম যাম বহুত হৈ কিন্তু দেই আমি যোৱাৰ দিনাখনে বাপৰে বা
যাম পাইছে নেকি
বাপ ৰে বাপ গাড়ীৰে যাম ইফালে আৰু ওপৰত যাওঁতে মানুহৰো যাম। আহোঁতেতো আহিবই নোৱাৰি।
হয়টো হয় এক চাইড পুৰা ৰাস্তা যাম হৈ যানা।
উম হুম মানে তোমাৰ যাওঁতে চাগে বেছিহে নাছিল আহতে বাপৰে বাপ যাওঁতেও আছিল হলেও মানে ধৰা ওপৰৰ ফালে যাওঁতে সি মমানহে নাছিল কিন্তু অহা টাইমত বাপৰে বাপ আহিব নোৱাৰি ঠেলা-হেচা।
হয়, হয় এইটোও কথা। এই ওপৰত আকৌ ফ্লাই অভাৰ বনাই দিলে সেইটো আৰু লগাই দিলে আৰু জমালা।
ফ্লাইভাৰটো নাথাকিলে কথা নাছিলা ৰবা ফ্লাইভাৰৰ পিছত ফ্লাইভাৰৰ আগত জামো আছিল বাৰু। হ'লেও এতিয়া আৰু তোমাৰ।
অলপ কমিছে যেন লাগছে কিন্তু আগতকে। তুমি ৰাতি কেইটামানা গলা।
মই গৈছো টু থাৰ্টিত গৈ চালো ইমান ভিৰ আকৌ ঘূৰি আহি গলো। মোৰ ৰাতিপুৱা উঠিব নগ ৰাতিপুৱা উঠিব লাগিব ঠিক পিছত দোকানত যাব লাগিব। এইবোৰ কাম চাম থাকে ন পাৰ্চন কাম থাকে দেপত যাব লাগে।
উম, সটোটো হয়। তাতে কিন্তু বহুতহে আহিছে এয়া মেলা বা কিবা কিবিিবিলাক বহুত আহিছে।
অ', বহুত চাধু সন্তান বাবা চাবা এই চব বুজি।
উম', মাৰামাৰ হৈছেতো তাতে বাব বিলাকে। এইয়া কিছুমানক মাৰিছে।
অ', তহে মাজত কাজিয়া লাগিছে।
উম, বহুত লাগিছে কিন্তু তিনিটা, চাৰিটা মান হৈছে চাগে এনেকুৱা কাজিয়া। হেল্ল'।
হয়, শুনাম কি ক'লে।
অ', বোলো কাজিয়া বোলো তিনিটা চাৰিটা মানে হৈছে। চালো এইয়া ভিডিঅ'টো দেখা পালো।
অ', তুমি ভিতৰত চাইছা নেকি?
উম, ভিডিঅ'তটো চাইছো আমাৰ সেনেকুৱা যতে কিন্তু নাছিল কিন্তু বাপে বা ভিৰ মানুহত। হয় বাকী দোকান কি খুলিলা নে খুলিবা এতিয়া?
না খুলিলো খুলি দিলো মোৰ চখে খুলি দিলে এই দশত খুলি দিলে।
অ', কেইটামান যাবা।
কি কলে?
কেইটামানত যাবা।
মই দশটা গৈ পাই যাওঁ দশটা চাৰেটা মাজ ম পাওঁ। মোৰ তাত গছত খুলি দত
উম। গৰম বন্ধ পত্ৰবোৰ নোৱা নে কি কৰিব।
বুজানাই?
বোলো গৰম বন্ধ গৰম বন্ধ যোনটো বন্ধ দিব জুলাই জুলাইৰ ক'তো নোযোৱা পৰিুবা।
হয় জুলাই ন আমাৰ বন্ধত দোকান খোলা থাকিব না।
গমাইতো এনেই ফুৰিব নোযোৱাছিলে এনে পুৰা গৰম পল।
এটা আমাৰ এইবিলাক ফুৰা ফুৰি টাইম গ'ল আৰু ক'ত আৰু ফুৰিম। এতিয়া ব্যয়ৱসায় কৰি থাকিলে আৰু কৰি মন নাজান এইবিলাক চব গুচি যায় মাইৰ কৰা অৰ্থ।
অ'। এই তমাৰ টুৱেণ্টি চিক্স হৈছে কি ন। টুৱেণ্টি ছিক্স ন তোমাৰ ছয় অ', এজ এছ থাৰ্টি চাগে ন সিদিনা। থাৰটি নেকি অ'। উ
সেইটোৱে কথা।
উম এইয়া।
ক'ত'ত গলাই নে ফুৰিব গুৱাহাটীৰ
গুৱাহাটীততো ম অসমতো মানে ভালকে ঘুৰা নাই বাকী অসমৰ বাহৰে চব ষ্টেট ঘূৰাি হৈছে গোৱা বাদে
গুৱাহাটীো ফুৰিব জাগা বহুত আছে
মই ঘ একলেে যোৱা নাই তেওঁলৈগে
এ সেইটোত সেইটোৰ পিছে মই ওচৰ দি আহ যাহা কৰিছো কিন্তুম যোৱা নাই এ তোমাৰ বহুত লেতেৰা লাকে
নাই আ আগত বোলে বহুত ভাল আছিলে এতিয়া বোলে চাগে বহুত বেয়া
উম
এতিয়ােজেণ্টটো বো কামাই বে হৈ গ' মেনেজমেট
এইফালে থিয় পানী বুলি এটা ঠাই আছে সেইটো বঢ়িয়া কিন্তু তোমাৰ এই এক কিলোমিটাৰ হ ডৰ দিয়ে যাব পাৰে এ থিয় পানী
গৈ পাইছা নেকি অ যোৱা নাই চাগে ন কিয় পানী কিয় পানী তোমাৰ ৰাণীৰ চাইডে দি গৈ কিনে তোমাৰ অলপ ভিতৰ ফালে থিয় মানে বুলি আ মানে ৱাটাৰ ফল আছে মানে তোমাৰ ৰা তাৰ ৰাণীৰ সেইটো দু যায় কিনে আৰু চাৰি পাঁচ কিলোমিটাৰ মান হ'ব ভিতৰত সোমাব লাগে
হয়
তাৰ পিছত আৰু তোমাৰ জংঘলৰ ভিতৰত চাৰি কিলোমিটাৰ মান নে তিনি কিলোমিটাৰ মান সোমাব লাগে ৱাটাৰফল এটা আছে
মই যোৱা নাই এইবিলাক তুমি গৈছা নেকি
উম মই গৈছিলো মানে দুজন গৈছিলো মোৰ দাদা আৰু মই গৈছিলো যাওঁতে মানে মানুহ লাগে হাত দি বুলি ওলাই সেইকাৰণে পিছত আৰু এয়া আমি নগলো গৈছো এনে একদম য'ত ৰাস্তা আছে তালৈকে গৈ গৈছিলো কিন্তু জংঘলত সোমাই যাব লাগে আৰু চাৰি তিনি কিলোমিটাৰ চাৰি কিলোমিটাৰ মান সেইকাৰণে যোৱা নহল বাকী গৈছো এনেই গুৱাহাটীতো গোটেই ঠাই কৰিছো গুৱাহাটীতে যাতে জন্ম
আৰু অসমৰ বাহিৰত ক'ত গৈছ আৰু
অসমৰ বাহিৰত তেনেকুৱাকে যোৱা নাই কিন্তু হা এয়ালৈকে কিছু দাম এতিয়ালৈকে যোৱা নাই
অসমতে গৈ লো যিমান মৃত্যুঞ্য়ম গৈ পোৱা নাই চাগে ন
এই নগ যে আছে
অ আমিিতয়ে নগ নগৰত য আছো অ যাই আছে দিয়া
হেইটো কৈছো
হা
হ ত গৈছো মই তুজ মনত গৈছো
অ অ বৈছা ভাল লাগে অ নগৰতো তোমাৰ চাব লগা ঠাই বঢ়িয়া আছে কিন্তু
নগাত একচুৱেলি আমাৰ অৰিজিনেল ঘৰ নাই দেউতাৰ ঘৰ নগাওত
উম অ তেতিয়াহ'লে তাতে তোমাৰ ইয়া ব্ৰহ্মপুত্ৰৰ পাৰৰ ফালে এাত ঠাই আছে বঢ়িয়া একদম মানে এই মানে ভাল লাগে আৰু য কিনে আৰু পাহাৰৰ ওপৰত মানে ট্ৰেিং টাইৰ আছে একদম শিলৰওপৰ পৰা যাব লাগে তাৰ পৰা মানে জৰাহে
যোৱাানাই চাগে মোৰ এ ঠাইতৰ নাম পাহৰিলো কিবা নগৰ নগৰ হলে আছে তোমাৰ চাগে এয়া মেইন টাউনৰ পৰা আ চাগে অ বিশ বিশ কিলোমিটাৰ মান বি নহ'ব পোন্ধৰ পোন্ধৰ মান হ'ব আৰু পোন্ধৰ কিলোমিটাৰ মান দূৰত হ'ব এনেকুৱা
ন
হেল্ল' হেল্ল' নিবছা হেল্ল'
হেল্ল' অ অ শুনি দিিছো কোৱা
অ কিবা কৰি আছা নেকি
এ ল প কম কলো জ
অ অ গৈ প লাগ ন
অ অ পালো ভালো
অ বাকী আৰু আৰু কি কি
এতিয়া আৰম্ভ হ'ব
হা হা
আৰু কলো অসমৰ আমাৰ ইণ্ডিয়াত খালি গোৱা বাটে চব ঘূৰিছো অসমব অসম আৰু গোৱা বাটে
অ অসমতো ঘুৰা নাই গোৱাো ঘুৰা নাই বাকী চবতে ঘূৰিছা এই ৰাজস্থান মান ৰাজস্থানৰ ফালে যে এটা সে আছে কি বুলি ক এই ফাইভ ৰ নাম প আহিলো সেইটোত গৈ পাইছিলা নামটো কিিব আছিলে হাৰ হা সন্তেত বুলি য কয় সন্তেত বুলি য কয় কিবা ঠাইতৰ নাম এ হণ্টেড প্লেচ বুলি যে কয় গাঁও এখন আছে কিবা হংকাৰ কিবা নাম আছিল নে কি হাং প কিবা এনেকুৱা নাম ফাং ফাংকাৰ আছিল নেকি নাম ত
দংগল ধংগল
উ ভাং ভাং ক'ত কিবা এনেকুৱা নামটো আছিল গৈ পাইছা
ধংগাৰপোট
উম ৰাজস্থ মতে আছে কিন্তু সেনেকুৱা শুনিছিলো মানোয় মানে বস্তুটো শান্তে ঠাই আৰু
হয়
সেইটো এইটোত যাম চাগে পিছলৈকে হয়
আৰু তাৰ পিছত তোমাৰ সেইটো গুৱাহাটীত যে চাইন্স চিটি খুলিছেে যে গৈশানী
অ হা
গুৱাহাটীত যে চাইেস চিটি খুলিছোত গৈছা নেি
অ নাই নাই নাই সেইটো যোৱা নাই মই একেদিন টাইমে পোৱা নাই ৰবা মানে কি ধৰা এ টিউশচনো থাকে তাৰ পিছত ইফালে নিজৰ পঢ়া বিিলাক যদি অলপ আছে সেইকাৰণে একতো যোৱাই নাই ঘৰৰ মন্দত অলপ টাইম পাম জুলাই মাতটো তলৰ ক'বাত ক'ৰবাত ফুৰিম হে আৰু এনেবাৰ ভাবিছো নগাঁৱত যাম নগাঁৱত জ ন হা
তুম মানে এইটো জুলাইত যাবা নগাওঁ গৰম বন্ধত জুলাইত দিছে নেকি
উম জুলাইে জুলাইে দিয়
আমাৰ এইফালে ইউনিভাৰ্চিটি কেইটা দেখি জুলাইৰ পৰা ক্লাছ আৰম্ভ হ গ'ল এতিয়া বন্ধ চলি আছে সিহঁতে
ন এতিয়া জুলাই জুলাইতে মেইন মানে গৰমতটো পৰে